তাই ৰবা বহি বহি কেনে সেই লগৰ এজনীৰ লগত কথা পাতি আছিলোঁ। তুমি?
ময়ো ডিউটি পৰা আহি শুইছিলোঙে। সিজনীৰ লগত কথা পাতিলো দেন তোমাক বোলো কল কৰোঁ।
অঁ ভালে কৰিছিলা মানে বহুত দিন ধৰি কথাই পতা নাই তোমাক মিচ কৰি আছিলোঁ।
তাকে তাকে ময়ো কল কৰিম ভলেই বেয়া নহয় এতিয়া। উম পুৰা তাইটে শি কৰিছে।
আচ্ছা আচ্ছা, অঁ হাঁ। কি তোমাৰ হেল্থটো ঠিকে আছে ন?
উম, আছে বাত টোপনি বহুত লৈ লৈছে ন।
হাঁ একচুৱেলি তুমি বহুত টায়াৰ্ড হৈ যোৱা ন মোৰ যেতিয়া জবত একদম মোৰ এনেকুৱা ফিল টায়াৰ্ড হৈ যাঁও তো তেনেকে হিত হয়।
এইটোমৰা ন মানে সি আগতে শিক্ষা আছিলে প়ৰা দিনত শুইছিলো ৰাতিপুৱা দেৰিকৈ উঠিছিলো, তেতিয়া? নাই ৰাতিপুৱা মই ভালকে শুব পোৱা নাই ৰাতি সোনকালতে শুব ক নে মানে দিনত দিব কয় ৰাতিপুৱাটো দেন যাবই লাগে। আহোঁতে ৰাতিপুৱা আঠটা বাজে। সমস্যাত পায় উম। মেগী খালো আহি পিনে, তুমি?
অঁহ। অঁ হাঁ ময়ো মানে সেই আমাৰ যে পোলাও বনাইছিলে ত অলপ ইপিনে কন সেইটোৱে খালো। খাব ভোক লগা নাই ৰবা পোলাও খালে খাব ইচ্ছা নাযায় ন সেইকাৰণে
নাই নাই। পোলাও আৰু মাংস দিলে মোক আৰু ভাত চাত নালাগে।
সেইটোৱে আৰু খাই তোমাৰ ভোক লগা নাই আৰু তেনেকে নাখাও আৰু।
মও নাখাওঁ, বাকী মাহঁতি কি কৰিছে?
আহ মায়ে মানে কাৰোবাৰ লগত ফোনত কথা পাতি আছে, ভাইটিয়ে পঢ়ি আছে, পাপায়ে এনে ফোন ফোন চাই আছে। আৰু আন্টিহঁতো ভালে আছে ন?
অ আমাৰো ভাল আছে, পাপাটো শুই আছে, মা মোবাইল চাই-চাই শুই আছিলো আৰু মাতটো তোমাৰ লগত কথাই পাতি আছে
অঁ অঁহ।
বাকী খালা ভাত পানী মানে কিবা বনাবা নে এতিয়া নে নবনোৱা?
মানে সে পাপা খোৱা নাই ন, পাপাৰ কাৰণে ভাত বনাইছে ৰবা।
অ আমাৰো পাপাইও একো ভাল নাপায় বেছিভাগ ভাতে মানে ভাত হ'লে আৰু একো নালাগে। আমাৰ নো কি? কি বনাৱ পাপাৰ কাৰণে ভাত পাতিব‌ই লাগিব তেনেকুৱা টাইপ, অও।
উম।
পোলাও বনালে খাই অলপ, উম।
আচ্ছা আচ্ছা মানে মই এইটো ক'ব ওলাইছিলো যে আজিকালি কেনেকে মানে লায়েক আমাৰ ৱেডাৰটো চেঞ্জছ হৈ গৈছে ন? কেতিয়া পানী হয় কেতিয়াবা ৰ'দ দিয়ে।
ৱেডাৰ চেঞ্জ হৈছে, হা প্ৰদূষণো তাতকৈ অধিক প্ৰদূষণৰ কাৰণে বিপদ চব ফালে একদম বেয়া পৰিস্থিতি হৈ গৈছে সেইকাৰণে ৱেডাৰটো মানে এনেকুৱা কনফিউজ হয়, কনফিউজন হৈ গৈছে ৰ'দেই দিম নে বৰষুণেই দিম, ঠাণ্ডাই পেলাম নে গৰম চাবাচোন ইমান বৰষুণ দিছে তাৰপিছতো গৰম কি
তাকে
আজি মই ডিগ্ৰী পৰা অ আজিয়ে মই ডিগ্ৰী পা আহিছো ইমান বৰষুণ ন, ঠাণ্ডা লাগিব লাগে। একদম ঘাম টুপটুপাই পৰি আছে, ওপৰত এফালে ছাতি
আচ্ছা-আচ্ছা
কেনেকুৱা টাইপ
মানে আৰু কি কম মানে বায়ু প্ৰদূৰষণৰ কাৰণে পানী প্ৰদূষণ কাৰণে বহুতৰে চব প্ৰদূষণমান যিমান আছে বাৰু আছে ন এনৰমেটে আছে ধৰি লওক বায়ু, পানী, মাটি চব
গোটেই সেই চবে চব-চব প্ৰদূষণ ওইত বায়ুত কিয় প্ৰদূষণ হয়, ইমান গাড়ী জাম
উম
ধোঁৱা পেট্ৰলৰ ধোৱাই সেইবোৰ কম নি? বায়ু একদম প্ৰদূষণ মানে এইকাৰণে প্ৰদূষণ মানে প্ৰদূষনতকেও প্ৰদূষণ হৈ গৈছে এনেকুৱা যে উম বহুত বেয়া পৰিস্থিতি হৈছে।
প্ৰদূষণ বুলিলে কি বুজা মানে প্ৰদূষণ মানে এইটোৱেই ন আমাৰ যোনটো মানে পৰিৱেশটো লেতেৰা কৰে ধৰি লোৱা পানী, মাটি তেনেকে।
যেনেকে এতিয়া চোৱা বানপানী যে হৈছে ৰিজন কি বিকজ পানী যোনবোৰ অ পানীটোক পানী প্ৰদূষণ হৈছে কিহৰ কাৰণে মানুহবোৰে জাবৰ-জোথৰবোৰ য'ত পেলাব লাগে তত নেপেলাই নলা-নৰ্দমাত পেলাইছে। যাৰ বাবে পানী প্ৰদূষণ হৈ গৈছে হয়নে যেনেকে নালা নৰ্দমাত পেলাইছে নালাৰ পানীত ব্ৰহ্মপুত্ৰত যাই পৰে আনকি আজিকালি ব্ৰক্ষ্মপুত্ৰ খনো চাফা নহয়। এনেকুৱা হৈ গৈছে।
কাৰণ আজিকালি চোৱাচোন ইমান কল কাৰখানা ফেক্টৰী বনি আছে মানুহে, নিজৰ ঘৰৰ যোনবোৰ আৱৰ্জনা আছে ন বেছি ন ডাইৰেক্ট পেলাই দিয়ে সেইবোৰ মানে নলীয়েৰে যাই পেলে ড্ৰেইনৰ পৰা পানীতে লেতেৰা হয় তেনেকে পানীৰ প্ৰদূষণ হৈ যায়। আৰু আমাৰ ড্ৰেইন বোৰ ইমান লেতেৰা হয়। বৰষুণ হলে পানীও যাব নোৱাৰে ন তেনেকে পানী জমা হৈ যায়। যাৰ কাৰণে বানপানী হয় আৰু সেইটোহে
হয় আৰু আজিকালিতো মানুহবোৰে পাহাৰ ভৈয়াম কাটি কাটি মানুহ মানুহবোৰ ঠাকিব লৈছে যাৰ বাবে ভূমি স্খলন হৈছে কিমান ভূমিস্খলন হৈ আছে মাটি খহি আছে গছ গছনি কাটি আছে তাৰ বাবে তাৰ বাবেও প্ৰদূষন প্ৰদূষন গছ গছনি কাটিলেও টো কিমান সেয়া হয় গছে আমাক অক্সিজেন দিয়ে হো অক্সিজেন দিয়ে। এতিয়া কিমান গছ কাটিছে উম আৰু জীৱ জন্তু বোৰো নোহোৱা হৈছে।
সেইটোয়ে পাহাৰো যে আৰু বেছিকে মানুহে, মাটি -কাটি পেলাই যে ঘৰ বনাই আছে ন' তাৰ ফল লাইক মাটি। ভূমিস্খলন হৈ আছে তাৰপিছত কব মানে, আমাৰ সেই। প্ৰব্লেম হয় মানুহে নিজে মানে ক্ৰিয়েট কৰা প্ৰব্লেম মানুহ চব নিজৰ কাৰণেতো হয়।
হয়-হয়।
বায়ু। বায়ু প্ৰদূষণ আমাৰ কাৰণেতো হয় ন' ক'ব গলে ধোৱা গাড়ী সেইবোৰ।
মানুহ এক ঘৰৰ তাতে এখন গাড়ী থাকে, কিন্তু আজিকালি এনেকুৱা হৈছে এঘৰ মানুহৰ তাতে চাৰিটা মানুহ আছে। মানে চাৰিখন গাড়ী যদি এজন মানুহে। এখন ঘৰতে চাৰিটা মানুহ এটা এটা মানুহ হৈ কিনে যদি। গাড়ী ওলাই লৈ যায়, ত অভিয়েচলি বায়ু প্ৰদূষণ হব ন। ফালা আহ আৰু কল -কাৰখানা যেনেকে কিমান হৈ গৈ আছে। এতিয়া চবতে চব জাগাতে ফেক্টৰী এ ফেক্টৰী। চবৰে ফেক্টৰী। তাৰ বাবেও বায়ুৰ বায়ুতো প্ৰদূষণ আছে। লগতে লেতেৰা যোনবোৰ কল কাৰখানাৰ পৰা ওলাই অহা পানী সেইবোৰো পানীৰ লগত মিক্স হৈ কিনে পানীও প্ৰদূষণ হৈছে।
উম আজিকালি মানুহতো শব্দ প্ৰদূষণো ইমান বাঢ়ি গৈছে ন'।
অ' শব্দ ইমান দেকা নাই বাহিৰত ওলাই যাব নোৱাৰা তুমি। পিত- পিত- পিত- পিত তেনেকুৱা আগতে চৰাইৰ মাছ শুনিছো এতিয়া তুমি হৰনৰ মাত শুনিবা। চৰাই মাত শুনি বই নাই এনেকুৱা।
তাকে।
হয়। দেখা নাই জীৱ জন্তু কিমান কমি গৈছে তাৰ ফলত।
উম।
মানুহবোৰ যে কেনেকে আছে চাবা এতিয়া বেমাৰ আজাৰ। বোৰো বেছি হৈছে।
সেইবোৰে আৰু জানা কি না বায়ু প্ৰদূষণৰ কাৰণে। টো আমাৰ মানে গোলকীয় উত্তৱতটো বাঢ়ি যায় তেনেকে জলবায়ু প্ৰৱৰ্তন হয়। গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে ন তেনেকে সেইটো কাৰণে গৰম। বাঢ়ি আছে গোটেই পৃথিৱীত।
অ' এতিয়া চাবা আগতে মানুহে যেতিয়া ঠাণ্ডা দিন পৰে, ডিচেম্বৰৰ পৰা পৰা ঠাণ্ডা পৰে জেকেট চেকেট পিন্ধে নৱেম্বৰৰ পৰা কৰে বাৰু।
আগতে নহয় ছেপ্তেম্বৰৰ পৰা অলপ অলপ ঠাণ্ডা আছিলে। জন্মৰ বাৰে মান জন্ম তাতে আৰু ছেপ্তেম্বৰৰ পৰা ঠাণ্ডা কুহুমীয়া ঠাণ্ডা আহে অলপ অলপ এতিয়া সেইটোও নাই।
এতিয়া নাই এতিয়া চব টাইমত গৰম অকল গৰম অকল গৰম। মানে আগতে যেনেকে আছিলে যে ইটো মাহৰ পৰা এইটো মাহলৈকে একদম পুৰা ঠাণ্ডা। ইটো মাহ পৰা ইটো মাহলৈকে বৰষুণ। বা এইটো মাহৰ পৰা এইটো মাহলৈকে গৰম যেনেকে জুলাই মাহটো পুৰা গৰম কৰে। কিন্তু এতিয়া সেইটো নাই কেতিয়া। ঠাণ্ডা পৰে কেতিয়া গৰম কৰে আমি নিজে মানুহ খিনিয়ে গম নাপাওঁ।
তাকে,
সেইবোৰ চব প্ৰদূৰ্ষণৰ ফলত হৈছে যেনেকে আগতে ইমান। ঠাণ্ডা অ' ইমান ঠাণ্ডা মানুহে ঠাণ্ডা কাপোৰ কিমান মাহ পিন্ধে দুই মাহ তিনিমাহ কাৰ পিন্ধে। এতিয়া কাপোৰে নিপিন্ধে মানুহে। মানে ঠাণ্ডা বুলি ক'ব কাৰণে মায়ে নাই ক'ব গ'লে। জানুৱাৰী মাহত যিও অকমান ঠাণ্ডা পৰে তুমি যদি গধূলি চেকেট পিন্ধিলা আধা ৰাতি খুলি কিনে খবয়ে মন মানা দিনত ৰাতিপুৱা টাইম কিনি পিন্ধিলে দুপৰীয়া গৰমত থলে। ঠাণ্ডা বুলিও নাই।
টাইম আছে ন ধৰি লও গছ-গছনি ভালকে ৰোপন কৰে। তেনেকে মানে প্ৰদূৰ্ষণ কমাব পাৰি।
উম।
সেইটোয়ে।
তাকে, তাকে। এতিয়া গছ গছনি ৰুলেহে মানে পৰিৱেশটো ভাল হ'ব।
এতিয়া যেতিয়া লাইক ধৰি লোৱা যেন বোৰ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি দিয়ে যেনেকে ব্লিংকিড ফ্লিপকাৰ্ট বোৰ যে পাঁচ মিনিট দিল পাৰে। কাগজৰ মুনা দি তেনেকে ইউজ কৰে চবে ন তেনেকে প্লাষ্টিকৰ ব্যবহাৰো কমেই যাব। তাৰ ফল প্ৰদূষণ কমি যাওঁ মাটি প্ৰদূষণ।
ত অ তেতিয়া মাতি হ তাকে আৰু যেনেকে আমাৰ পচন্দ নাৰলে কিহে দে হয়। আমাৰ শাক পাচলি পেলোৱাৰ ফলতেো প্ৰচন‌ সাৰ‌ হয়। কিন্তু আজিকালি কি হয় পলিথিনত ভৰাই কিনে পেলাই দিয়ে প্লাষ্টিকটোতো গলি নাযায় ন মাটিৰ লগত কিন্তু আমাৰ শাক পাচলি থাকে সেটো মাটি লগত মিক্স হৈ যায়। যাৰ ফলত শাকৰ পৰিৰ সৃষ্টি হয় মানে সাৰৰ সৃষ্টি হয়। কিন্তু প্লাষ্টিকৰ লগ প্লাষ্টিকটোক মাটিৰ লগত মিহলি হৈ না যায় ন তাৰ ফলততো মাটিত প্ৰদূষণ হয় উম।
মানে আমাৰ মানে সময় আছে কব গ'লে অলপ হলও। মানুহ যদি এতিয়াৰ পৰা চেঞ্জেছ কৰেই ন বহুত খিনি বাহিৰ হৈ যাব।
তাকেই তাকেই। আৰু যেনেকে ডাষ্টবিন দিছে ডাষ্টবিন বস্তু পেলালে বস্তুত প্ৰদূষণ যায় লেতেৰা নহয় যাব লেতেৰা নহয় একো ক্ষতিও নহয় মানুহক এতিয়া যিহেটো ইয়াতে শেষ নহয় জানো! পেলাই দিয়ক ডষ্টবিন পেলাবলে সময় নাই। লেতেৰা কৰি দিয়ে পৰিৱেশটো লেতেৰা কৰি দিয়ে। এতিয়া বেমাৰ আজাৰ কাৰ হয়? প্ৰদূষণৰ ফলত বছি বেমাৰ আজাৰ হ এতিয়া বতাহত বতাহত টোত বীজাণু বা কি বুলি কয় ভাইৰাছ আহে হয় নে নহয়, কথাটোৱে আমাৰ আমাৰ আমি আমি কৰ পৰা উশা লও পৰিৱেশৰ পৰাই উশা লও। যদি সেই উশাহটোতে বিষ টাইপৰ নিচিনা হয় মানুহ কত জিন্দা থাকিব। সেইকাৰণে এতিয়া মানুহবোৰৰো বেমাৰ আজাৰ বেছি হৈ পৰিছে।
এইটো চব ফালৰ পৰা মানুহৰ ক্ষতি হৈ আছে মানে।
অ সৰু বাচ্ছাৰ আজিকালি কিমান ডাঙৰ ডাঙৰ বেমাৰ হয়। আগতে যোনবোৰ বেমাৰৰ নাম শুনা নাছিলো তেতিয়া সেইবোৰ বেমাৰো মানে আচৰিত ধৰণত হয়। আমি যিহেতু এখন সমাজত আছোঁ সমাজখনে আমাৰ লেটেৰা। তাকে এজন মানুহে জানিলেতো নহব ন' সেয়ে।
উম,
মানু্হবোৰে ভাৱে আমাৰ যিহেতু হৈছে চবৰে হওক হেনে- ত' নহয় ন'। তাকে বাকী ভাত- চাত হল নে নাই পিছে তোমালোকৰ নে নবনাই বুলি ক'লা?
নাই- নাই বনাই আছে মানে পাপাই আৰু মা খাবজে মই নাখাওঁ। আ দিয়া বাৰু ঠিকে আছে মানে সেই মায়ে মাতি আছে মোক মই যাওঁ পিছত আকৌ ক'ল কৰি আছোঁ অলপ পিছতে। হেল্ল', হেল্ল', শুনিছ? হেল্ল', হেল্ল',